শুনিছনে?
কি কৰি আছা?
মই বহি আছো। তুমি
খালা?
অঁ, খালো।
এই ময়ও এনে আছো, তাৰপৰা মোবাইটোলো চাই আছিলো অলপমান।
উম।
এ, আচলতে মোবাইলত কেনেকুৱা আছে অৰুণাচল, ধেমাজি এইবোৰত বানপানী হৈ আছে যে। সেইবোৰ চাই আছিলো, আচলতে বেয়া লাগে। বানপানীবোৰ বানপানী হলে এনেকুৱা হয় যেন, উঠি অহা ঘৰ এখন ধ্বংস হৈ যায়।
হম।
সেইটো কাৰণে আচলতে তেনেকুৱা কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই এনে কোৱা হয়। আৰু আচলতে অসমখন আচলতে কেনেকুৱা বানপানী মুক্ত নহবই চাগে, মই ভাবো আৰু। তুমি কি ভাবা পিছে?
অঁ
অ ময়ো সেইটোৱে ভাবো অসমখন আহ বানপানী মুুক্ত নহব আৰু কাৰণ অসমখনৰ এত এতিয়া বানপানীতো পুৰা প্ৰাকৃতিক দুৰ্যোগ হিচাপে প্ৰত্যেকবাৰে হৈয়ে আছে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ হৈয়ে গৈছে ধৰা অসমৰ যেনেকে তোমাৰ এতিয়া ধেমাজি লখিমপুৰ এইবোৰ গোটেই পানী একদম মানে বানপানীৰ হৈ অৱস্থাই নাই মানুহৰ গোটেই তোমাৰ বিলৈয় ঘৰ বাৰী এৰি জীৱ জন্তু গৰু ছাগলীবোৰ এৰি পেলাই বা ধৰা গৰু ছাগলী লৈ তাৰ পিছত তোমাৰ যোগাযোগৰ বৱস্থাও তোমাৰ হেৰি হৈছে ন দিগদাৰ হৈছে কাৰণ তোমাৰ দলং চলং গোটেই তোমাৰ ভাঙি গৈছে বানপানীত আৰু মানুহৰ খাবলৈও কিমান দিগদাৰ হৈছে এতিয়া ভাবিলে বেয়া লাগে ন কাৰণ ক তোমাৰ হেৰি হয় ন উ বানপানীটো তোমাৰ আমাৰ যিটো মানে ভাল পানীও খাব নাপায় তাৰ পাছত তোমাৰ খাদ্যতো এইবোৰ নাপায় ভালকে খাবলে কাৰণে পানী চানী একোৱে নাপায়
অ তুমি একদম ঠিক কথাই কৈছা আৰু কেনেকুৱা হয় জানা চাবাচোন এই বানপানী হলে ধৰি লোৱা আমাৰ কুকুৰাৰ ফাৰ্ম থাকে বা ছাগলীৰ ফাৰ্ম গৰুৰ ফাৰ্ম এইবিলাক থাকে সেইবোলো যেন সকলো ধ্বংস হৈ যায় আৰু বানপানীৰ ফলত এনেকুৱা হয় যেন আমাৰ নানা ৰোগে দেখা দিয়ে আৰু আচলতে ধৰি লওক সৰু বাচ্ছা হওক বা বৃদ্ধা সেইবোৰৰ সেইবোৰৰ বেছি সমস্যাত ভোগে তেনেকুৱা হয় আৰু শিবিৰত যায় শিবিৰত গলেও যেন উত্ত যেন যিখিনি পাব লগা আছে সেইখিনি সুবিধা নাপায় ধৰি লোৱা ইমান কাবাৰ ধৰি লোৱা বহুত বেমাৰ হৈছে যেনখন হস্পিতললৈও লৈ যাব নোৱাৰে ৰাস্ত স্তা ঘাট বন্ধ হৈ পৰে যাতায়াতৰ ব্যৱস্থা নাথাকে তেনেকুৱা আচলতে কি ক'ম আৰু কবলৈ যেন ভাষা নাই সেনেকুৱা হৈছে তুমি কি কোৱা পিছে
অ মইতো সেইটোয়ে কও তোমাৰ একচুৱেলি কি হৈছে পাহাৰত যে তোমাৰ বৰষুণ বোৰ হয় ত পাহাৰৰ পানী খিনি তোমাৰ গোটেই গৈ আহি পেলাই তোমাৰ হেৰিত হয় উম নদী পুখুৰী গোটেই তোমাৰ ভৰি যায় ন অ নৈবোৰ ভৰি যায় সেই কাৰণে তোমাৰ এইবিলাক বানপানীৰ সৃষ্টি হৈ আছে তাৰপিছত বানপানীৰ কাৰণেতো মানুহৰ ঘৰ ৰাস্তা খেতি পথাৰ এই চব কিমান ক্ষতি হৈছে মানুহৰ তাজত কিমান মানুহৰ ঘৰ তোমাৰ এৰি আহিবলগীয়া হয় তাপাছত গৰু ছাগলী এইবিলাকো তোমাৰ ইমান মান মানুহে পাৰিলেতো লৈয়ে আহে আৰু কিছুমানেটো নোৱাৰিলে সেয়াওটো তোমাৰ ক্ষতি হয় ন তাৰ পাছত তোমাৰ স্কুলত যাবলৈ হস্পিতাল যাবলৈ বা কৰ'বাত অহা যোৱা কৰিবলৈ এইবিলাক টোতো তোমাৰ গোটেই মানুহৰ মানে বন্ধ হৈ যায়
হয়
তাৰ পিছত তোমাৰ বিশুদ্ধ খোৱা পানীতো তোমাৰ মানে যিটো পিয়ৰ পানী থাকে ন বিশুদ্ধ খোৱা খাবলৈ কাৰণে পানী সেয়াওতো মানুহৰ কিমান মানে অভাৱ হয়। একচুৱেলি মোৰ মতে আহ গম মানে চৰকাৰে মানে এইবিলাক বস্তুৰ ওপৰত মানে এ কিবা এটা পদক্ষেপ লব লাগে ন যেনেকে মথাওৰিবোৰ ভালকে মানে জানে আমাৰ অসমত প্ৰতেক্যবাৰ বাৰিষাৰ সময়ত বানপানী হয়ে। আৰু এইটো এটা অসমৰ প্ৰাকৃতিক দুৰ্যোগে হৈ গৈছে।
হয়।
ত' উম বানপানী হোৱাৰ আগে আগে চৰকাৰে যিমান তোমাৰ মথাউৰিবোৰ আছে। সেইবোৰ আকৌ তোমাৰ ইক মানে চেক কৰিব লাগে ভালকে। তাৰ পাছত অ ড্ৰেইনবোৰ আছে, ড্ৰেইন মিনচ নালাবোৰ যে আছে সেইবিলাক চাফ - চিকুণ কৰিব লাগে। তাৰ পাছত গছ - গছনি বেছিকে ৰুবলৈ ক'ব লাগে। এইবিলাক কিছুমান মানে অম পদক্ষেপ ল'ব লাগে চৰকাৰে। হয়নে?
হয়, তুমি একদম ঠিক কথাই কৈছা আৰু চাবচোন কেনে পুৱাই বানপানী হওঁতে কাজিৰঙাত বানপানী হয় জীৱ জ জীৱ জন্তুবিলাকৰো যেন বহু অসুবিধা হয় তেওঁলোক সেই জীৱ জন্তুবিলাকে ৰাস্তাত আহে উঠি আহে তাৰ সকল ফলত যাতায়াতৰ ব্যৱস্থা আচলত ত অসুবিধা হৈ পৰে গড়বিলাকে যেন মানুহবিলাকক খেদি আহে বা হাতী মানুহক অনিষ্ট কৰে যেন ঘৰবিলাক ভাঙি দিয়ে সেই এটা আচলতে আমাৰ বানপানীৰ দ্বাৰাই অসুবিধা হয়, বানপানীৰ ফলতে হয় আৰু তুমি চাবাচোন গুৱাহাটীত যেন এজাক বৰষুণতে যেন এচ এ হেৰি বানপানী হয় বা স্মাৰ্ট চিটি বুলি কোৱা আচলতে গুৱাহাটী লাজ লাগি যায় যেন এজাক বৰষুণতে ভাহি যায় যেনে কোৱা আচলতে এইবোৰ আমাৰ আমাৰ বাবে হোৱা বুলি মই ভাবোঁ, আমি ধৰা গ'লো গুৱাহাটীলৈ গ'লো কিবা এটা খালোঁ বা পানীয়ে খালোঁ। বা চিপছৰ পেকেট সকলোবোৰ নৰ্দমাত পেলাই দিয়াৰ পিছত নৰ্দমাটো জ জমা হৈ যায়। তাৰ ফলত এনেকুৱা হয় যে নৰ্দমাটো বন বন্ধ হৈ সেইকাৰণে ৰাস্তাত পানীটো ভৰ্তি হৈ যায়। আচলতে আমিবোৰো যেন অলপমান সাৱধান হ'ব লাগে সেইটোও ভাবোঁ। আচলতে যেনেদৰে আমি ঘৰখন নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখোঁ। তেনেকুৱা মই ভাবোঁ আমি ৰাস্তা ঘাটতো পৰিষ্কাৰ কৰি ৰাখিব লাগে। তুমি চাবাছো আজিকালি মানুহে গাছ পুলি ৰোপন নকৰে। কিন্তু দেখিবা গাছ পুলি কাটিহে আছে তাৰ ফলত কিন্তু ভূমিস্খলনো হয়। আচলতে এই ভূমিস্খলন হোৱাৰ ফলত কেনেকুৱা হয় যে তোমাৰ এ আমাৰ কোনোবা আত্মীয়জনক হেৰুৱাব লগা হয় ঘৰ - দুৱাৰ ভাঙি যায় সেইবোৰো আচলতে বানপানীৰ ফলতে হয়। সেনেকুৱা হ'ব আৰু তুমি চাবা এই কৃষকবিলাকৰ বানপানীৰ সময়ত ইমান অসুবিধা হয় শাক পাচলি হওঁক, তেওঁলোকৰ খেতি বাতিও অ ধ্বংস হৈ যায় তাৰ ফলত তেওঁলোকে কেনেকুৱা হয় যে ঋণ ল'ব লগা হয়, ঋণ লোৱাৰ ফলত কেনেকুৱা যে বছৰ বছৰ ধৰি ঋণ মাৰি থাকিব লাগে তেওঁলোকে নানা সমস্যাৰ তাৰ মানে সন্মুখীন হ'বলৈ লাগে নে কি কোৱা তুমি?
উম, ঠিকে কৈছা তুমি। আ তুমি যি বাৰু এইটো কথা কৈছা ঠিকেই কৈছা। কিন্তু, তোমাৰ এনেই বানপানীৰ সময়ত যে মানুহবোৰ যে তোমাৰ- শিবিৰতে থাকে ন তেতিয়া বহুত কিছুমান তোমাৰ- দল সংগঠন বোৰে তেওঁলোকক মানে- হেৰি কৰে, এইটো উম- সেৱা মানে কৰিব আগবঢ়াই ন। যেনেকে ধৰা, তোমাৰ খাদ্যৰ যোগান ধৰে। খোৱ পানীৰ যোগান ধৰে ঔষধৰ যোগান ধৰে। পাছত চৰকাৰে বাৰু এইটো কৰিবলৈ কৰে। তাৰ পাছত- কাপোৰৰ অ' যোগান ধৰে। তাৰপাছত- মানে এইবিলাক তোমাৰ কি হৈছে, সমাজৰ তাৰমানে আহ- প্ৰতিজ প্ৰতি- জন মানুহে মানে এইবোৰৰ প্ৰতি সচেতন হব লাগে। আৰু মানে এনেকে ধৰণৰ বানপীড়িত লোক- সকলৰ ওচৰত মানে যোনে পাৰে মানে, আহ- যোনে মানে কেপবল হয়, যোনে মানে পাৰে- মানে সহায় কৰিবলৈ কাৰণে মানে, - আ উম ত' তেওঁলোকে মানে এনেকুৱা ধৰণৰ বানপীড়িতসকলৰ ওচৰত গৈ মানে- সহায় কৰিব লাগে। যোনে যেনেকে পাৰে ধৰা কাৰণ, যিহেতু সেইটো সময়ত- তেওঁলোকৰ খোৱা খাদ্য অভাৱ হয়, প্লাছ তোমাৰ- অ' ভাল পানী মানে যিটো বিশুদ্ধ পানী থাকে, সেইটোতো তেওঁলোকৰ খাবলে কাৰণে- কিমান কষ্ট হয় মানে পাবলে কাৰণে। কাৰণ, যিহেতু তেওঁলোক বানপীড়িত হয় গোটেই ফালে তোমাৰ বান- পানী পানী দিয়েই পৃথিৱিত আৱৰি থাকে তেওঁলোক ন। ত' সেইকাৰণে মানুহবোৰে তেওঁলোকক মানে- এ অঁ, উম টো মানে সহায় কৰিব লাগে, তেওঁলোকৰ ওচৰলে গৈ পেলাই। যোনে যেনেকে পাৰে কোনোবাই কাপোৰ এটিয়ে হওক, কাৰণ সেইটো সময়ততো তেওঁলোকে- কাপোৰ কানিৰতো অভাৱ হয় ন, কাপ- পোৰৰো মানুহৰ মানে প্ৰয়োজন হয়, খাদ্য পানীৰ লগতে। তেনে সেইয়া আৰু। প্লাছ অ আৰু এইবিলাকতো কৈছে ন বানপানীৰ ৰোধ- কৰিবলৈ কাৰণে কি কি কৰিবলৈ তোমাকটো কৈছিলোয়ে। যে- তোমাৰ হাবি জংঘল- গছ গছনি ইমান মানে, আমাৰ চৰকাৰে যে কাটি পেলাই মানে নোহোৱা- কৰিছে। এইবোৰ মানে উম চৰকাৰে এইবোৰ চকু দিব লাগে। গছ গছনি- নাকাটি পেলাই মানে, গছ গছ বেছি মানে- অ লগাবলে কাৰণেহে মানুহক মানে উৎসাহ দিব লাগে। প্লাছ- ধৰা, পানী যিটো তোমাৰ ফিল্টাৰেচন থাকে- অ চাফাৰ এইটো থাকে যে জল এইটো কি বুলি কয়?
হয়।
মানে ধৰা পানী চাফা কৰা এইবিলাক ব্যৱস্থাও মানে ভালকে কৰিব লাগে চৰকাৰে। সেইয়া আৰু। বুজি পাইছা? প্লাছ তোমাৰ আৰু লগতে এইটো ক'ম যে, -
অঁ' তুমি একদম ঠিক কথাই কৈছা। অঁ, আৰু আৰু চাবাচোন- কেনেকুৱা হয়? আ এ ধৰি লোৱা, আমি টিভিয়ে বাতৰিয়ে পাইয়ে আহিছো তুমি শুনিছাই। অৰুণাচলৰ বা বানপানীৰ ফলত ৰাস্তাতে যেন পাহাৰ খহি পৰিছে। তেনেকুৱা আচলতে আমি দেখিবলৈ পাইছো।
হা, হা একচুৱেলি ক হৈছে, তোমাৰ পৰিৱেশ সংৰক্ষণ আৰু এইবিলাক আ আমাৰ মানে আমাৰে মানে গোটেই মানৰ হ। সাধাৰণ মানে মানুহৰ মানে সহযোগৰ ফলত মানে, ইয়াৰ মানে যিমান যি হয় ন, সেইবিলাক আমি মানে হ্ৰাস কৰিব পাৰিম। মানে যিমান পাৰো আৰু মানে।
বুজিছা?
হয়' তুমি একদম ঠিক কথা কৈছা, আৰু চাবাচোন এই যে গছ বিলাক কাট -টি আছে আচলতে তাৰ ফলতো আমাৰ বহুত অসুবিধা হৈছে যে, বান ভূমিস্খলন হৈছে। আচলতে মই ভাবো আমি প্ৰত্যেকেই, গছ পুলি ৰোপন কৰিব লাগে। এই তুমি চাবাচোন শুনি চাই চাগে, জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি যেন চৰকাৰখনে ঘাইপথতেই যেন গছ ৰোপন কৰিবলৈ ওলাইছে। সেইবোৰ আচলতে তেনেকুৱা লাজ লাগে আচলতে, আমাৰ সেনেকুৱা বস্তু দেখিবলৈ লাজ লাগে। তাৰ সময়ত কেনেকুৱা হয়, মই ভাবো অসমখন বানপানী মুুক্ত যাতে নহবই কি জানি চাগে, তেনেকুৱা বুলি মই ভাবো আৰু। পিছে তোমাৰ লগত কথা পাতি বহুত খিনিয়ে ভাল লাগিল। তোমাৰ পৰা নজনা কথা শিকিলো, আচলতে আশা কৰো অসমখন বানপানী মুক্ত হওঁক। আৰু ঠিক আছে বাৰু ধন্যবাদ আজিলৈ ৰাখিছোঁ।
অ ধন্যবাদ দিয়া, কথা পাতি ভাল লাগিল তোমাৰ লগত।